হেল্ল', উম। কি কৰি আছা?
আছো এনেই শুই আছিলো তই
হা।
তই
মই এই মাত্ৰ ভাত খাই উঠিছোঁ, ৰ'হা। এতিয়া চিয়াৰত এনে বহি আছো। অ', দেৰি হ'ল, এই কলেজৰ পৰা আহোঁতে বহুত দেৰি হ'ল না।
উম।
অ', সেইকাৰণে, ইয়াতে আছো আৰু
অ', ওচৰত না ফাংচন এটা হৈ আছে, তে ইমান এ চিংগাৰ এটা আহিছে, কি বঢ়িয়া গান গাই আছে। আ।
যাব লাগিছিল।
তোমাকো মাতলো হয়, আহিব লাগছিল একেলগে। অ', কিন্তু মই মায়ে যাব নেদলে হয় মোক। ইছ
হে
উম, দাদা আহিছে, দাদাৰ লগত যাম বুলিকে কৈছে। আহ।
হা?
উপায়তো নাই যিহেতু যাব নিদিয়ে আৰু।
উম, তাকেতো। স্কুটিত আনিছে
এক মিনিট হা?
স্কুটি আনিছে, স্কুটিতে উঠাই লৈ গুচি যাব।
অ', ঠিকে।
ওচৰতে আছে বেছি দূৰত নাই তো যি কৰে কৰি থাকপ আৰু মই উঠি গুচি যাম। একদম বঢ়িয়াকে একদম ড্ৰেছ পাতি কৰি
হয় হয়। উ বেয়া টোপনি লাগিছে আজি ইমান বেয়া গৰম দিছে।
অ' হয় কিন্তু দে।
বেয়া গৰম দিছে আজি। থাকপ পাৰা নাই।
ইমান গৰম।
উম, চল্লিচ ডিগ্ৰীয়ে হ'ল চাগে। দি না।
বতাহ আহি
উম, বতাহ আহিছে মাজতে।
বৰষুণ আইভ বোলে অ'। অ' অ' অ' সেইটোৱে মই ছিলো, কিবা দুই তিনি ঘন্টাৰ পিছত মানে বৰষুণ আইভো অ' উমফ বৰষুণ, যিহে ৰ'দ দিছে।
হয়। তে সেই
অ'।
অ' দে
হাঁহিয়ে উঠে। বদষুণৰ নাম কোৱাতে। বাকী ক? অ' যাম। হহ',
বাকী তোৰ ভাইটিৰ খবৰ?
কিবা কে।
ঠিক থাক। উম- উম। ন ৰং চঙে
সেইটো ঠিক কে, কিন্তু মানে সেইটো পাই যায় যে।
অ', গেম-চেম খেলি ৰাখপো উফ। এ ল'ৰা মানুহৰ এয়ে ল'ৰা মানুহৰ কি যে হ'ব ইহঁতৰ।
সঁচা।
উম',
এ বে' চবনাত যে চেল তো আহিছে?
উম', - উম', -উম', -উম', ওৱান ৰুপিচৰ নেকি কিবা? অহ',
টো আছিল দে।
এ মই একোকে নাপালো- একোকে নাপালো মোৰ ইমান বেয়া লাগছে।
মই বাৰু পাইছো নেইলছ এটা পাইছো, কিন্তু, হ'লেও মানে একোৱে নাই ভাল ষ্ট'ক। ভাল জোনটো লাগিল সেইটো নাপালোয়ে হা',। জোনটো লাগিছিল সিটো নাপালোৱে।
উম', মোৰ এতিয়া বেয়া লাগি আছে মই একোকে নাপালো। চবে দি আছে কিবা। কিবি পাইছে কিবা কিবি পোৱা-পোৱা নাই কেইটাই কান্দি মৰি আছে মোৰ দৰে
হু- হু- হু- হু অহ', মই পাইছো, ইষ্টাগ্ৰামত পাইছো।
কোনোবাই কিবা দিছিলে?
চাৰ্জাৰ অৰ চাৰ্জাৰ মানে বহুত বেছি অৰ্ডাৰ কৰিছে যোনে- যোনে। পাঁচশ ৰ ও হাজাৰৰ ওপৰত। সিহঁতক দিব বোলে।
পাঁচ হাজাৰৰ ওপৰত অহ', বাপৰে ইমানটো অর্ডাৰ ময়ো দিয়া নাই। মই ক'বাত দুই হাজাৰ। তিনি হাজাৰ হে হ'ব
অ', মোৰো সিমান মান, তাতকে বেছি হোৱা নাই মোৰো হয় ইমান ইমান কিনা নাযায় তো সেনেকে যাই মানে অৰ্ডাৰ দিছে সেইটো আইডিটো দিব দিছে কমেনছত তাৰে পৰা সিহঁত তে সিহঁতক দিব মানে লাকিবোৰক দিব, কিছুমানক হে দিব, চবকে নিদিয়ে। সেইটো কাৰণে চবে পষ্টত তৰিীত লগাই আছিল
উ উ উ তাকে ভাবিছো আৰু কি নতুন আহিব অ আকৌ বোলে এ ইটোৱে বোলে নাছিলে আৰু আহিব বোলে নতুন নতুন চো বাা সিহঁতৰ কিবা এনিভাৰ্চাৰীৰ কাৰণে নেকি কি
ইহঁতে নিজৰ বস্তু বোৰ হে কৰি আছে শেষ কৰি আছে যোনবোৰ মানে চেল নহয় বেছি বিকা নোযোৱাবোৰ পুৰা হেৰি কৰি আছে শেষ কৰি আছে নহলেতো নলয় ন মান গইে
হয়য়ো চোন সেনেককা চেল কৰি কৰি এক টকাৰ যিও পাই আছে সেইখিনিয়ে লৈ লৈছো
উম সিহঁতৰ সেনেকেই বহুত পইচা হৈ গৈছে ভাপ চবৰে পৰা কিমান বোৰ মানুহে এ এশ টকাকে দিছে
ভাপৰে বা অকল আাৰ আহি কি ক পইচাটোহে কৰিছিল নেকি এশ টকা বুলি অঁ আনৰ পইচাটোহে অকল দিছে
উম ভাবচোন সেইটোতে কিমান দাম অ কি কি কিমানে পায়ে কিমান পাইছে সহঁ
বহুত সেইটোৱে আৰু বহুত ডাঙৰ ব্ৰেণ্ড টো এইটো যদিও অলপমান কিবা এটা পাইছে বহুত বুলিয় হ'ব হব
অঁ
উম হে দে তইও পাৰছা তোৰতো ভাল মই এক নাপালো বহুত বেয়া লাগিছে
একো নহয় দে আৰু আহিব নহয় মইতো ফাৰ্ষ গমেই পোৱা নাছিলো তই কোৱাতেহে গম পাইছ মই ভাবিছো কি সেইটো চেলটো গুচিয়ে গ'ল বুলি
আহ তইতো শুই আছা মই কল কৰাৰ পিছতে ত গম পাইছা আহ
খাইছিলো যে এনেুৱা মই মোক খুলি খাইছো মই ত' এপ তাৰ চাইছো তই নাই। মই ভাবিছোঁ গল চাক কেতিয়া পাতে ত তই কোৱাতেহে গম পাইছো আছে
ম এজনী ছোৱালীক মেছেজ কৰিছিলো হা মই সুধিছো যে তই কিবা কৰিছ তে নাই এটাই কৈছে কি কৰিছো একোৱে নাপালো বোলে চাৰিটা হে তাৰ পিছত। এ সেই যোৱাকালি নেকি মনত নাই লাষ্ট আছিলে যোনদিনা মই তাই সুধিলো টে টাউক কৰিছা নেকি এইবাৰ কৰিছো কিবা পাইছা নেকি তাই মোক সুধিলে মই কলো কি মই একো নাপালো মই এইবাৰ বোলে নেইলছ পাইছে তাইছ অ নকি নহি তাতে লগাব এতিয়া ফুল ফুল দুুনীয়া দেখুৱাইতে তাই
বঢ়িয়া লাগে কিন্তু নলছ কেইটাও ধুনীয়া আছে মানে কিন্তু নেলছ কিন্তু সিমানো ভাল নাছিল কেইটা মানুহে চিলেক্ট আছিল ভাল আছিল। আৰু মোৰ এজনী লগৰ নে সেই নেলছ দিছে
এেই নিচিছে অ
নহয় তাই নলছটো মানে নিউট টাইপৰ নিউট কালাৰৰ কিন্তু ওপৰত মানে সেই অকমান জিলকা জিল্কা আছে
অ মাটিয়া কালে নেকি মাটিয়ে কাল পালে চাগে
অ ক্লিয়াৰ টাইপৰ সেনেকুৱা মাটিয় টাইপৰ হ'ব ওপৰত চিল্কা চিল্কা আছে সেনেকুৱা টাইপৰ হ'ব এজনে সেইটো দিছে বাকী অ বাকী আৰু এজনী কি চেন দিছে এই বেগত যে লগাই যে
আহ আহ কিবা এটা পাইছিলো পুতলা এটা মই ন ভাবিছিলো অ উম
যদিও
উম
কিন্তু মানে সেই বেগত লগোৱাটো মানেতটো বেলেগ জেগাতো পায় ন বেগৰ বেগৰ জেগাতো সেই একেই চেম দামতে পায় পলকতে
এশ টকাাতটো এনে কিবা পানীত পেলাই দিয়া হতেৰিছ
অ একে সেইটো সেইটো সেইটো চেম বস্তু তাই বেলেগ জেগাত পায়ে যাব আৰু অফলাইন প যাব নৌ একে চেম পাৰিতে পাইিল বতৰ সেইটো দিবা কিবা বেলেগে দিব পাই নিল ব্ৰেচলেট যি যি আছে নখ চখ সেইবোৰো দিব পাৰি হয়হয়
কিবা এটা ক্লিপ পাইছিলো মই সৰু ক্লিপ এই তই এ যেয়া ক্লিপত দিব নোৱাৰি নহয় ক্লপতো ওচৰতে ক'বাত সনেকা বুক ক পঞ্চাশ টকাতে পাই যাম সিটোৰ এশ টকাত মই দিম নে আৰু দিব নোৱাৰি এইবিলাক ক্লিপছত নোৱাৰি আৰু কিবা কি চেিবা ন এনেকুৱা চাবি ৰিঙত কিবা কিবি ন বহুত দিগদাৰ হয় উম
হয়
নিদা আৰুিবালা মই ন ভাবি আছো ন এটা নতুন মেকুৰীৰ পোৱালি আনো
হা ভালে দে আ
অ মানে কি হৈছে অ দিম দে তাৰপিছত মানে কি হৈছে মই আৰু অ মোৰ লগৰ ছোৱালী এজনী আৰু ৰাসাতে পাইছিলো আৰু পাক্ক চ বা ক'বাত এটা ৰাস্তাতে পাইছিলো আৰু ওচৰে পাছৰে মাক্ক চ কোনো নাই তোমাৰ হাবিলো কি লৈ আৰু নেকি আৰু কি কয় তাৰ পিছতো আমি চাইছো হা মানে মোৰ লগৰ ছোৱালীৰ লগতে মই চাইছো চ ওচৰত আৰু কোনো নাছিল এৰি থৈয়ে গৈছিল চাগে কোনোবাই
উম
ত হাৱি ল উঠাই লৈ আ ন মোৰ বেগ সৰু বেগ এখন আছিল মানে ডাঙৰ বেগ এখন আছিল তেওঁ পোৱালিটো আছিল ন ত সোমাই গৈছে সি বা মেকুৰীটো কেনেকে শুই আছে তাতে মোৰ এতিয়াও মনত দিছে বহুত গৰম আছিল কিন্তু হ'লেও সেই বেগৰ ভিতৰত যে সেই পোৱালিটো আছে শুই কেনে মইতো বহুত ভাল লাগিছে কিন্তু যোৱাৰ টাইমত অলপ অশান্তি কৰিছিল মিআও মিয়াও মিআও মাৰি
অ শান্তি পাইছে আৰু কোনোবা আনিছে সেইটো শান্তিত ট্ৰাষ্ট তই মানে এটো বিশ্বাস
উ, বিশ্বাস কৰিব পাৰিছে অ', অ', কিন্তু মোত এ, কি কয় মা পাপাই এতিয়ালৈকে হেৰি দিয়া নাই ৰ। মইত আৰু দিগদাৰ হে হৈছে, ৰাখিব দিয়া নাই এতিয়া। তহঁতে দিগদাৰ হৈছে ত মই সাবিলোক আমাৰ এজনী আইতা থাক এ, ওচৰতে। সেই আইতাটো মানে আমাৰ ওচৰে পাছৰে স্ত্ৰী মানে কি কয়, পোহনীয়া কুকুৰ বা কি কয় ৰাছ তাত যে কুকুৰ থাকে সেইবিলাক কুকুৰ বা মেকুৰী যিয়ক পায় আৰু চবকে খানা চানা দিয়ে। ত হাৱিল আই তাকে দি আহো নেকি! হে, ৰাতিপুৱা একদম অশান্তি দিছিল হা মেকুৰীটো ব এ-এক ৰাতিৰ কাৰণে মই ৰাখিমেই মেকুৰীটোক। কিন্তু তিন বা চাৰিবাৰ মোৰ ইমান টেমা চো কি কয়, মানে ইমান টেনচন হৈ গৈছে ন, ন, বহুত মাথা বিষাই মই যে তিনবা চাৰিবা মানে উঠ ঠাইছে মোক। তাৰপিছত লাষ্টত যায় সাতটা মানত মই আইতাক দি আহিলো। আইতাই কৈছে কি ক'ত পাইছা? কি কৈচা, মই কলো যে ক'ত কি পাইছো এতা আমি ৰাখিব নোৱাৰো এ, সি বহুত প্ৰব্লেম হৈ আছে আপুনি অলপ টাইমৰ কাৰণে ৰাখক যদি নোৱাৰে কি কয় এসপ্তাহ তাপৰা দুই সপ্তাহ পিছত যদি মেকুৰীটো তাতে থাকে ন, মই লৈ আনিম অকমান। অ', মানে এই এক এক ৰাতি তিকে বহুত মানে মনটো তাতেই যাই থাকে মোৰ।
উ, হয়, হয়, সেইটো। নতুন বস্তু স্বাৰুত ত আহিছে ত, ত, মনটো তাত তেই আছে সেনেকা।
অ, সেইটো-আয়া ভুল হ গ'ল লিখি আছিলো কিবা এটা বস্তু। হেল্ল'।
হা।
আহ। সময়তটো বিষাব ধৰিছে। য়া ফোনটো ধৰি ধৰি
উ।
আহ।
ৰহা এঘাৰ হ'ব দে তেতিয়া কৰিম আমি।
অ।
হ তেকেনে ভালে কৰিছা বাৰু কথা নাই যেতিয়া মানে, যদি মানে এতিয়া যদি কোনো নলয়। ত, তই লৈ আহিবি আৰু তোৰ মাৰ পৰা পাৰ্মিচন লয়। হয়।
এতিয়া, এতিয়া ৰাখিব যদি দিয়া ন বহুত ভাল হ'ব মোৰ। আহিব পাৰিম তই পোৱালি ন মোৰ বেয়া লাগি আছে। এতিয়া তেনেকে অকলে এৰি থৈ দব নোৱাৰি আৰু যদি মাক বা বাপেক ওচৰত থাকে এইটোয়ে মাক বা বাপেক ওচৰত থাকে এনেও তহঁতে খ'ব কিবা। পালে। পোৱালিটোক নিদিয়ে আজিকালি মেকুৰী পোৱালি মাক বিলাক বহুত খচ ৰেন হৈছে। ত মোৰ ভাল নালাগে এনেকা তো মই লৈয় আনো। আৰু মোৰ লগৰ ছোৱালীজনীও ক'লে যে একেলগে লৈ যা একেলগে ঘৰত।
উম, ভালে কৰিছো। হয় দুইটাই
আহ সেইটয়ে।
দে, দে, হ'ব দে।
উম, উম, উ, দে।
উম।